হেল্ল'
হেল্ল'
হু
খোণা পাইচ ন
শুনা পাইছো মাততো বহুত লাহে লাহে আহ আছে
অ এতিয়াই শুনা পাইছো এতিয়া অ অলপ শব্দটো অলপ কমকে শুনা পাই আছিলো
অ খব্দটো কমক হা হা
কি কৰি আছা এতিয়া
মই এতিয়া ৰাস্তাৰ চাইডত বহি আছোঁ তুমি
অ মই এনেই আছো আৰু আম আম খালো অলা দাঁতত আঁকি গৈছে আম খালো না আমৰ যগিলা এইগিলা কিগিলা থাকে যে আটকি যায় দাঁতত
অ অ
তাতে বহুভা ল লাগে কেতিয়াবা আথিকেলি প্ৰবলেম হৈ যায়
উ ভাল ন আমটো মানে প মানে মিঠা লাগে ন
অঁ মিঠা আমাৰ আমটো মিঠাই বহুত
আমাৰ ইফালে আম খেকে হল বুলি ক'ব পাৰি বাকী বৰষুণ দি আছে নেকি তাতে
বৰষুণ অলপ দিছিল ৰাতিপুৱা অলপ অলপ আহিছিলে আৰু এতিয়া নাই বৰোষুণ কিন্তু বতৰতটো সেনে কোৱা হেমেকা বতৰ
আমাৰ ইয়াতো সেমেকা বতৰ আৰু আমাৰ ছেইম এনেকুৱাই সেমেকা বতৰ লগাইছে কেতিয়াবা বৰষুণ দিয়ে কেতিয়াবা ৰ'দ দিয়ে এতিয়া বৰ্তমান ৰ'দো দিয়া নাই বৰষুণো দিয়া নাই ডাৱৰ দিন কৰিছে
ঠিকে আছে তোমালোকৰ পাহাৰটো আছে ন'
পাহাৰটো আছে পাহাৰত কুঁৱলী পৰি আছে যেন লাগে
হয় নেকি অঁ ৰ'দ দিয়া নাই নেকি আজি
নাই ৰ'দ দিয়াই নাই আজি ৰাতিপুৱাৰ পৰা ৰ'দেই দিয়া নাই
অঁ আমাৰো ছেম সেনেকুৱাই ৰ'দ নাই আজি বতৰো ঠাণ্ডা আজি অলপ ভাল লাগিছে কালি যি গৰম আছিল
অঁ খালেই বহুত গৰম হৈছে আৰু ৰাতিপুৱা টাইমত আমাৰ ইয়াতে বহুত গৰম মানে ৰ'দ ওলোৱা নাছিল তথাপিও গৰম লাগি আছিল মই আছোঁ এতিয়া ৰ'দ ওলাব নেকি তাৰপিছত বতৰটো সেমেকা কৰি দিছে সেইটো কাৰণে ঠাণ্ডা ঠাণ্ডা লাগে আৰু এতিয়া সেইকাৰণে বতৰ বাকী বৰষুণ কি ক বানপানীও বাঢ়ি আছে যেন লাগে হা হা
কথা কোৱা নাযায় না
অ বতৰৰ কথা ক'ব নোৱাৰীয়ে বাকী আজি যাবা ন ধৌৰিব? বৰ্তমান একো কাৰণ এতিয়া ঘৰৰ কামখিনি কৰিব লাগে মানে ঘৰত কাম অলপ চলপ আছিল
ত আৰু তোমাৰ এনে লক্ষ লক্ষ্য কি মানে কি কৰিবা।
লক্ষ্যটো। আজিকালি আমাৰ লক্ষ্য বুলি। বুলি এনেকুৱা এটাত মানে সিদ্ধান্ত বুলি ক'ব নোৱাৰি কি এইটো কৰিবই পাৰিম এনেকুৱা।
অ মানে কোনফালে কোনটো কৰিলে ভাল হ'ব। কোনটো কি কৰিলে বেয়া হ'ব কাৰণে। বুজি পোৱা নাই।
সেনেকুৱা হৈ আছে আজিকালি লাইটটো।
কোনটো কৰিলে ভাল লাগে কামটো সন্তুষ্ট হম। সেই কাম কোনটো কামত নকৰাকৈ মানে বুজি পোৱা নাযায় ন। আৰু সেইটোৱে আৰু
উ উম বাকী তোমাৰ মাততটো ইমান লাহে লাহে আছে মানে ধৰিব নোৱাৰা হৈছে।
লাহে লাহে যাই আছে মানে আলসীফালে যাওঁ ৰ'বা এতিয়া ঠিকে আছে ন'।
ঠিকে আছে কিন্তু তোমাৰ মোবাইলেদি কৰিলে মানে। অলপ ভালকৈ শব্দটো আহে।
অলপ কমকৈ শুনা পাই আছিলোঁ।
উম উম। বাট। কি এতিয়া আম আছে নে শেষ হ'ল।
আম শেষেই হ'ল এটা গছৰ আৰু এটা গছ আছে। অলপ চলপ মানে পৰি পৰি সৰি আছে। মানে ভাবছো আজি বেচাব লৈ যাম নেকী বজাৰত। পিছত জানাই লোকেল আমগিলা যেতিয়া বহুত। ওাই মাৰ্কেটত এতিয়া দামটো কমিছে চালানি আম কিনবা গেলে আমি জাহাজী আম কিনবা জাং দুইশ টকা কেজি আৰাইশ টকা কেজি কয়। আমাৰ আমগিলা বেছবা লৈ গলে এ পাঁচটা যদি বিশ টকাত দিম তও কিনিবা নোখোজে।
তাকে আজিকালি এনে এনেকুৱাই হৈছে আমাৰ দৈন্দিক জীৱনত মানে ভাল বস্তু ব মানুহে। তিনি মানসো যায়। বেয়া বস্তু কেইটাই কিনে আৰু খাই।
এই কিমান দিনৰ থাকিব এ আমটা এতিয়া কিমান দিনৰ গাছৰ পৰা পাৰা সেই আম। সেই আম তা। পিছত দুইশ টকা কেজি কিনিব কিন্তু এই লোকেল লোকেল আমগিল নিকিনিব। কিন্তু বিশছ ত্ৰিছ টকাতে নিকিনিব। মান দেৰি লাগে বেচাতে বহুত। আৰু মানে গাঁৱলীয়া জাতনা বেচাব নোৱাৰি মানে প্ৰত্যেকৰে ঘৰে ঘৰে আমনা আমাৰ ছিজনত। ত মানে নিকিনি ইমান মানে।
অ'হ। তেতিয়া সদায় বুজা লাগে নেকি। তাতে সদায় বজা লাগে।
বজাৰ অ এনে নৰ্মেলটো হয় এনে সদায় অলপ চলপ। কিন্তু এনেই শু শুক্ৰবাৰে হয় আমাৰ সীদাবাৰী বজাৰ শুক্ৰবাৰ আৰু মঙলবাৰে হয় ইফালে বাগাইতালী বজাৰ। মঙ্গলবাৰে তো এতিয়া বজাৰ হৈ থাকে
থিতাবাৰী বজাৰটো ডাঙৰ ন
অ ডাঙৰ বজাৰে লিচেন কোও কোওকিমান টকা খৰচ কৰি জনাইছে অলপ কিবা থাক কৰি দিছে বহুত কিবা কিবি
অই সীতাবাৰী বজাৰটো এই টুফিল্ডৰ ওচৰতে আছে নেকি
ফিল্ডৰ ওচৰতো নাই ফিল্ডৰ ওচৰত এটা ফিল্ডৰ ওচৰত অলপখোজ কঢ়ি যাবলৈ ফিল্ডৰাৰিইটো বাগাইটাৰী বজাৰে এইটো ফিল্ডৰ ওচৰত আৰুফিল্ডটো বাগটাৰিৰে হয় ফিল্ডটো সিদাবাৰী নহয় যদিটো আমি ৰানিং কৰোঁ ফিল্ডটো সেইটো বাগাইটাৰিতে পৰে ফিল্ডটো আৰু সিড বজাৰিফালে আছে পঞ্চায়তৰ ইফালে চাৰিআলিৰ ওচৰত পিছে কি কৰি ভাল পোৱা তুমি
মইতো ক্ৰিকেট খেলি ভাল পাওঁ বৰ্তমান
অ'কে অ'কে আৰু ক'ত যাৱা পেল নাই ভ্ৰমণত
ভ্ৰমনত তেতিয়া সেনেকুৱা ক'তো যোৱা প্লেনিং নাইে
যেনে বিদেশ কত যাম প্লেং নাই ক'তহা কি ক'লা হেল্ল'
কৈছো তুমি কি খেলি ভাল পোৱা এনে
সেই মই যেনে কি খেলি ভাল পাওঁ আগতে ক্ৰিকেট খেলি ভাল পাইছো তেতিয়া বহুত দিনতে খেলাই নাই ক্ৰিকেট কেৰম খেলি ভাল পাইছো এখন খেলা ধূলাটো বহুত বালে হৈ গৈছে মোটামুটি নাই বৰ্তমান তিনিটা লগত নাই অকলে অকলে মাইণ্ড ক্ৰাফটো খেলি থাকোঁ মোবাইল গেম
এনে ফিল্ড ৱৰ্ক মানে ফিল্ড গেম খেলিব লাগে বেছি থিক
হয় হয় হোৱাৰ এতিয়া বহুত দিনত এই লাষ্ট খেলাইছিলোঁ একৈছত খেলাইছিলোঁ ঊনৈছতো ভালে খেলাইছিলোঁ ফুটবল খেলাইছিলোঁ দুহেজাৰ ষোল্ল খেলাইছিলো থকাতে তেতিয়া খেলাইছিলোঁ ভালে সময় কিন্তু এখন খন বহুত দিনৰ পৰা নাই লও নাই সেনেকুৱা বেছিভাগ অকলে অকলে থাকোঁ এলন অকলশৰীয়া জীৱন
আছেতো লগৰ কেইটাই এইটো
হা
লগৰকেইটা আছেতো বোলো
থাকিলিও প্ৰত্যয়েকেই বেলেগ বেলেগ কামত বিজি হৈ থাকে না
অ অ
আহে বেগ বেলেগ চলি ফিল্ডত ফুটবল খেল খেলা আহে মাজে মাজে অলপ চলপ খেলাই দিম বেছিকৈ নেখেলা আৰু এনেই অলপ চলপ পাঁচ পাঁচান খেলাওঁ কেইজনমান চলিয়াই চাৰিজন আৰু কিছুমানে খে কাৰ লেভক ফুটবল খেল সমাজ মাজত নাজা খেলাবা ডাইৰে্ প্ৰ লেভেললৰ না বহুতো খেলা নাই লাগি থাকি যাব আৰু
আমাৰ আগতে ইয়াতে নাছিলে খেলুৱৈ মানে আজিকালিয়ে মানে ল'ৰা ছোৱালীবিলাকে ক্ৰিকেট খেলো কাৰণে সেইটো কাৰণে চবেই ওলাই যায় আৰু
মই। আই পি এলয়েটো চাই আছে ন আই পি এলয়ে সেইব চলি আছে খাই আছে ত এই পিছত খেলাই আছে চলি লাওঁ খেলা থাকিলে ভাল অলপ ভাল লাগে মনতটো ভাল লাগে আৰু চলগিলা যদি যগিলা সৰু সৰু ছৰা ছী সহঁতে সহঁতে যদি খেলাব ওলাই আহে তেতিয়া ডাৰগিলাক অলপ থাকে আৰু খাই ভাল লাগে আৰু পুৰণা এনে কথাকেইটা মনত পৰি যায় বাকী ভাত তাত খালা নেকি
তাকে
পঢ়া শুনা কিমান হ'ল আগবাঢ়িল
নাই পঢ়া শুনা এতিয়া হোৱাই নাই
অঁ হোৱাই নাই এতিয়া ন অসমীয়া বিয়াকৰণ জান নে আগতে
অসমীয়া বেয়াকৰণ বেছিভাগ মই অসমীয়া বেয়াকৰণ নাজানোৱে ক'ব গ'লে
আহ
এনে বাক্য কেইখনমান শুধৰণি কৰিব পাৰো আৰু মানে ক'ত কি হয় দাঢ়িখ কমাৰ বে এইবিলাকো অলপ অলপ বাকী কাল কালকেইটা আৰু
অঁ ঠিকেই আছে
উম
এ তুমি কি কি কাম কৰিবা বুলি ভাবিছা মানে এ পেচা কটা মানে জীৱন নিৰ্বাহ কৰিবলৈ
কাম সেনেকুৱা বুলি ক'ব নোৱাৰি মানে যিকোনো এটা কাম ভাল এটা কাম পাই গ'লে কৰিব পাৰি আৰু সেনেকুৱা মানে চিটুৱেশ্যন চলি আছে আৰু
অ সেইটোৱে মোৰ এনে শিক্ষকতাত ৰুচি আছে মানে ইমান দিনে ইণ্টাৰেষ্ট দিয়া আছে এতিয়া অলপ ইনট্ৰেছ দিছু শিক্ষকতা ৰুচি আছে মানে বুজাই সেনে আলোচনা কৰি সেনে কিবা কিবি সেইটো আৰু ত' সেইটোৱে আৰু অলপ চেষ্টা চেষ্টা কৰি চাওঁ কি হয়
তাৰ কাৰণেটো বি এল এড কৰিব লাগিব বা ডি এল এড কৰিব লাগিব
অঁ সেইটো লাগিব
এই দুটা কৰাৰ পাছত আৰু এটা একজামো দিব লাগে টেট
একজাম দিব লাগে
হেল্ল' হেল্ল' কি ক'লা
সো আজিকালি বহুত ন আৰু বেছিভাগ ল'ৰা ছোৱালীবিলাক ব্যক্তিগত স্কুলতে দিয়ে আজিকালি গভাৰমেণ্ট স্কুলতো কম দিয়ে সেইটোৱে আৰু এক্সপিৰিয়েঞ্চ আৰু অভিজ্ঞতা এটা বাঢ়িলে অলপ সেনেকুৱা ভেলুটো বাঢ়ি যায়
হয় সেইটো হয় একচুৱেলি
ডি এল এড কৰিলে তাৰ মাৰ ট্ৰেইন হৈ যোৱা আৰু চাৰ্টিফিকেটটো থাকে টিচাৰ হিচাপত জোইন কৰিব পাৰা প্ৰাইভেট যিকোনো ছাইত যেনে আমি যেতিয়া গুৱাহাটীত গৈছিলোঁ তেতিয়া এটা ভেকেঞ্চি আছিল টিচাৰৰ পোন্ধৰ হাজাৰমান দি আছিল ছেলাৰি ক'তবা ইফালে গণেশগুৰি ইফালেকে
অঁ অঁ
কিবা এল পি স্কুললে হয় ক্লাছ ওৱানৰ পৰা ক্লাছ ফাইভলৈকে কিবা ব্যক্তিগতেই আছিল স্কুলটো ত মসটেইটাও ভালে
কৰিব লাগে যিকোনো ইণ্টাকাম এনেই টাইমখিনি ওলাই গৈ আছে হা
ৱেল্ডিংৰ কাম জানা নেকি
নাই ৱেল্ডিঙৰ কাম নাজানোৱে মই ক'ব গ'লে
হেল্ল'
ওল্ডিঙৰ কাম নাজানোৱেই বোলো ক'ব গ'লে
আৰু কিবা বিশেষ এনেকুৱা
বিশেষ কেনেকুৱা এনে পাৰ্লাৰৰ কাম জানো অলপ চলপ
এতিয়া কিবা শিকিব লাগ নহ'লে কিবা ফল চিলিং কিবা কিবি
অ এইবিলাক বিছে থাকিল থাকিলে ভাল বোলো
হাতৰ কাম কিবা শিকিব লাগে আমাৰ ইতে এন জি অ' তৰ পৰা হাতৰ ক কিবা শিকাব হেণ্ডমেড প্ৰডাক্ট বুলি কয় ন এইটো হস্ত কিবা কৈছিল অসমীয়া শব্দটো হা
ঠিকাব তাতে
অঁ ক্লাবতে শিকাব মানে কিবা কিবি জুৱেলৰী বনোৱা যেনে ৱেষ্ট টু ৱেল্থ মানে যিবিলাক অলাউট মানে কাপোৰ চাপোৰ থাকে দৰ্জৰ যিবিলাকাপ এইলাক কাপোৰৰেদি কিবাাকিবি বনোৱা যায় ন মানে কাপোৰত ফুল ধুল ডিজাইন কৰা যায় কিবা কিবি কৰা যায় আৰু ক চট ক্ৰ'চট বুলি কয় চাগে শুনিছে চাগে আৰু ঊনৰ ঊণনৰ কিবা কিবি ঊলৰ কিবা কিবি মাফলা থাফলা বনাব পাৰি মজা চজা বনাব পাৰি কিবা ডিজাইন কৰি কৰি বনাব পাৰি ন ত' সেইটো এটা হয় হাতৰ কাম হয়